হেল্ল' সোনিছা নাই?
শুনিছো।
উ কি কৰি আছা?
মই এনেই এই নিৰুপানহ ঘৰত দোকানলৈ আহিছিলোঁ সিহতৰ দোকান খুলিছিলে যে তাতে এটা মাছ মাংসৰ দোকান খুলিছে মিটশ।
কিমান দিন হ'ল খুনা?
হ'ল আজি পাঁচ দিন মান হলে এক টাইখে খুলিছে।
অ অ ভালেই হ'ল দিয়া আমাক এহেইখিনিত অলপ দোকানৰ প্ৰয়োজনো আছিলে। মানে কি সিহঁতি ঘৰত ব দিবগে নে কি বস্তু বিলাক?
ঘৰত মানে সিহতৰ মানে ইয়াত কাটিঙো কৰে আৰু হোম ডেলিভাৰীও চিষ্টেম আছে।
অ তেতিয়াহলেতো ভালেই হ'ব ন?
উম চ চব পাই ন হাঁহ, মুৰ্গী, ব্ৰইলাৰ, মাছ,
অ তেতিয়াহ'লে চোন সুবিধাই হ'ব কোনোবা যদি আলহী আহে তেতিয়াহ'লে ফোন কৰিলেই হ'ল আৰু ডাইৰেক্ট।
উ ফোন কইলে হল অ চৌবিশ ঘণ্টা এভেল ব'লে থাকিব।
উম ঠিকে আছে। এনেকেইতো স্বাৱলম্বী হ'ব লাগিব ন আমাৰ
সেইটোতো কিন্তু মাছ মাংস মানুহে খায়ে।
অ অ খায়ে।
আজিকালি প্ৰয়োজন বহুত সময় চবতে।
অ ত' এতিয়া তোমাক মানে কাৰণ প্ৰটিনটোতো মাছ মাছ- মাংসতে আছে ন? আৰু আৰু যদি ধৰা তোমাৰ যদি কোনোবা আলহী আহিলে তুমিতো খালী ভাতকেইটা বনাইতো খুৱাব নোৱাৰা? সেইটোৱে। তোমাৰ'তো নহয় মাছ, মাংস, ডিম কিবা এটা হ'লেতো লাগিবই ন?
সেইটতো আৰু নাখালেও আকৌ মানুহ জীয়াই থাকিব নোৱাৰে নহয় জীৱন সম্ভৱে নহয়।
নহয়তো কাৰণ খাদ্য নাখালে মানুহ কেনেকে জীয়াই থাক কিবা। প্ৰটিন লাগিবই মানে মেইন কথা।
প্ৰটিন বুলি নায় খাদ্যয় খালেহে মানুহে শক্তিশালী অকল খাদ্য বুলি অকল মানুহবোৰে বুলি গ'লে নহয় প্ৰত্যেকটো জীৱকে খাদ্যৰ প্ৰয়োজন।
আহ প্ৰত্যয়কটো প্ৰত্যয়কটো জীৱকে লাগিবতো। এনেকুৱা হয়।
খাদ্য একদম মেইন হৈ পৰিছা মানে মানুহৰ জীৱনত যেনেকে স্কুল চিস্কুল যোৱা পঢ়া শুনাৰ লগতে খাদ্য মানে
উম লাগিব লাগিব কাৰণ তুমি যদি খাদ্যয় গ্ৰহণ নকৰা তুমিতো যেতিয়া খাদ্য গ্ৰহণ নকৰিবা কাৰণ তেতিয়া তোমাৰ মানুহতটো কম জ জুৰি নিচিনা লাগি'ব ন? তেতিয়া শক্তি নাপাম কাৰণ অ খাদ্য খাদ্যৰ পৰা শক্তি পাওঁ তাকে কৈছোঁ খাদ্য খাই পেলাই যদি শক্তি মানে নোখোৱালে য আমিক্তি নাপাওঁ পাওঁৱেই তেতিয়াাহলে আমি পঢ়িবলে মন নাযাব হয় নহয়? কিবা এটা কাম কৰিবলৈ মন নাযাব, যেতিয়া আমি খা খাদ্য গ্ৰহণ কৰিম খাই মেলি থাকিম হে কিবা এটা বস্তুৰ ওপৰত মানে মন বহিব বা কিবা এটা কৰিবলে যাব এতিয়া চোৱা এতিয়া বিদ্যয়ালয় বিলাকতনো উ হেৰি কেলে খুৱাই আহাৰ কেলেখুৱায় কাৰণ, কাৰণ। ল'ৰা ছোৱালী বিলাকতো ৰাতিপুৱা নটা মান বজাতে স্কুললে ওলাই যায়। হয় নহয় দিনটো। ক্লাছ কৰি মেলি যদি লঘোনেেবকে ক্লাছ কৰিলে কি হয় মন নবহে।
মন নব ছাতি পুতি লাগি থাকে।
পাটতিটি লাগি থাকিব ঘৰলৈ যাবলৈ মন যাব তাৰপিছত তেতিয়া শিক্ষকে কি পঢ়াইছে। তাৰ ওপ গুৰুত্বটো কমি গুচাব।
উম ত টোপনি ধৰিব।
টোপনি ৰৈ স কেনে একবাৰ আহাৰতটো লগঘু আহাৰটো খুৱাই দিয়া পাছত তেতিয়াও কথা নাই। কাৰণ তেতিয়া ভালকে পঢ়িব পাৰিব মন দি হয় নে নহয়।
উম
সেইটোৱে কথাটো।
মানে আমাৰ শৰীৰক মানে শক্তি দিয়েই ন খাদ্যই।
হম
আৰু আমাৰ অসমৰ মেইন খাদ্য হৈছে ভাত। ভাত দালি মাছ মাছ মাংস গাখীৰ সেইবোৰ পৰা বেলেগ কথা।
সেইটো বেলেগ কথা অ এতিয়া মান তোমাৰ জেগা লৈ, লৈ। এতিয়া ধৰা পাঞ্জাৱত যেনেকে ৰুটি সিহঁতৰ মানে প্ৰধান আ আহাৰ হৈছে ৰুটি, যেনেকে আমাৰ ভাত অসমৰ।
উম
আমি এতিয়া ৰুটি খাই তেনেকে পাঞ্জাৱৰ মানুহে যেনেকে ৰুটি খাই পেলাই থাকিব পাৰে আ আমি নোৱাৰো নহয় হয়, ন নহয় সেইটোৱে তেনেকুৱা হয় কথাটো। আৰু এটা কথা চোৱা পাঞ্জাৱৰ মানুহে ৰুটি খাই থকা মেইন কাৰণটো কি জানা নাই। পাঞ্জাৱত সিহঁতে পাঞ্জাৱৰ মানুহে যোনখন ৰুটি খায়। সেইখন হৈছে অকণো ভেজাল নকৰা ঘেঁহু বনুৱা ৰুটি।
অ।
গমোছা নাই সেইকাৰণে সেই ৰুটিখন খালে ভোক গুচছে আৰু লগতে প্ৰটিন পায় বহুত প্ৰটিন পায় আৰু পাঞ্জাৱৰ মানুহে লগত অকল শুকান ৰুটি নাখায়তো তোমাৰ এই ঘিউ খালে ঘিউ।
উম।
মৌ জোল খালে কাৰণ সিহঁতটো বহুত প্ৰটিন থাকে।
আছে ন প্ৰটিন অকলে থ যে। শক্তিশালী কৰি দিয়ে ন মানুহ ষ্ট্ৰং কৰি তোলে।
স্তংগই তোলে।
মানে মানুহৰ মানে অকল ৰুটি বুলিয়ে নহয় ৰুটি ভাত বুলিয়ে নহয় মানে খাদ্যয়ই মানে মানু মানুহৰ শক্তিৰ মূল উৎস বুলি জানিব পাৰি।
সেইটোয়ে, সেইটয়ে খাদ্যয়ৰ শক্তিৰ মূল উৎস বুলি ক'ব পাৰি।
অ
উ
সময়মতে খাদ্য খাবই লাগে আঠ ঘন্টা শুবও লাগে। তেতিয়া শৰীৰটো একদম পুৰা মজবুত হৈ থাকে আৰু।
থাকেতো এতিয়া দিনটোত তিনি সাঁজ -ভাত। খাব লাগে ৰাতিপুৱা এসাঁজ দুপৰীয়া এসাঁজ ৰাতি এসাঁজ হয়নে নহয়। এতিয়া আমাৰ বিলাকে তিনি সাঁজ খাবলৈ নাপাওঁ সেইকাৰণে কি হয়? গাটোত মানে কিবা দুৰ্বলৰ ভাৱ
উম
আৰু জ সিদিনাখন তুমি চাবা সোনকালে উঠিবা তিনি সাঁজ ভাত খাবা সেইদিনাখন কিমান ভাল লাগি তেকে হয় নে নহয় গাটো তেনেকুৱা হয়
কিছুমান যে ৰাতিপুৱাতে ভাত নাখায়কে গুচি যায় যে
আঁহ সেইটো স্কুল যায় অফি যাই অভ্যাসটো বেয়া এতিয়া আমি ময়ে ন মানে কি হয় ন সেইটো কিছুমান সময় নহয় মেইনকে এতিয়া ধৰা মই ৰাতি আমাৰ কি হয় ডিউটি অফ হলে। তোমাৰ দহটা বাজে। ইয়াৰ পিছত দশটা বজাত। তোমাৰ ডিউটিৰ পৰা গৈ ৰুমত তোমাৰ কাপোৰ কানি সলাই গা ধুই আকৌ ভাত বনাই মেলি খাই খোৱালে তোমাৰ বাৰ। বি যায় আৰু খাই যিমানে ভাগৰ লাগি নাথ। থাকিলোও লগালগতটো টোপনি নাযায় ন যি হলেওতো আধা ঘন্টা এঘন্টা তোমাৰ। ত মোবাইলতটো চাই দাকিব নহলেনো কি কৰিবা সেইফালে চাওঁ নে এটামান বাজি যায়গে উম আকৌ। কি হৈ যায় এটা মাৰি যোৱা পাছত আৰু ৰাতিপুৱা সেয়া উঠা দেৰি হৈ যায় ন তোমাৰ চাৰে নটা দশটামান বজাত উঠা পাছত আৰু সিমান। সিয়ে ভাত খাবলৈ মন যায় যেনেকুৱা একো যদি নকৰাই তুমি হয় নে নহয় কাৰণ ৰাতি খুৱোৱা ভাতটয়ে হজম নহয়। ক'পা ভোক লাগিব সেইকাৰ অ সেই। মানে যেতিয়া নেকি অলপ কাম বন কৰি দিওঁ অফিচলৈ আহি পেলাই
উ অলপ মানে ৰাতিপুৱা ভাততটো খাব লাগে ৰাতি। ৰাতিয়া ভাততটো যদি নোখোৱা ন উ মানে তুমি ৰাতিপুৱা ভাত খালে মানে গোটেই দিনটো কাৰণে অলপ শক্তি। পাই গম পোৱা নাই ৰাতিপুৱা ভাতো খাব লাগে মানুে
পাই পাই ৰাতিপুৱা ভাত আৰু ৰাতি।
ভাত নহলেও মানে লহু আহাৰ অলপ হ'লেও খাব লাগে আৰু
উম মানে আমি বিশেষকে সুষম খাদ্য খাব লাগে জানান নাই
উম।
মানে সুষম খাদ্য কি হয় ন আমাৰ শৰীৰৰ কাৰণে মানে আমাৰ শৰীৰত যিমান খিনি কুষ্টি লাগে ন এই সুষম খাদ্য বা মানে গোটেই পুষ্টি খিনি লাভ কৰে মানে সুখম খাদ্য বা তোমাৰ এতিয়া সুষম খাদ্য যেনেকে তোমাৰ কাৰ্বহাইড্ৰেট
উম
হয়ছা নাই তাৰপিছত ধৰি লোৱা প্ৰটিন প্ৰটিন জাতীয় মানে তোমাৰ কোনটো ধৰিলা দিম মাছ মাংস তেনেকুৱা তাৰপিছত ধৰিলা তোমাৰ চৰ্বি জা যোনটো চৰ্বি হয় তাৰপিছত ভিটামিন ভিটামিন ক'ব পাৰ এতিয়া তোমাৰ ফল মূল খাব লাগিব তুমি হয় ন তুমি এতিয়া ৰাতিপুৱা খোৱাৰ পা উঠি মোক খুব ধুনীয়া কে ধুই মেলি হয় ন চাহ চাহ তুমি চাহো হয়তো চাহ খালেতো চাহেই খোৱা যদি চাহ নোখোৱাাই এতিয়া গাখীৰ লোৱা হয় ন তোমাৰ তাৰ লগত যদি তুমি যদি ফল মূল
আনেক ন কলে পানী হ'লেও খাব লাগে মানুহে মানুহে
খাবই লাগে ফল মূল যদি খোৱা ত অতো পানীটো কাৰণ পানী হৈছে পানীৰ পাণ হয়ে নয় তাৰপিছত তোমাৰ ইফালে চোৱা খনিজ লবন
পায় অঁ
তাৰপাছত আঁ পানী তেনেকুৱা হয় কথাটো
খাদ্য খাবৰ আৰু কিছুমান যিবোৰ যে চাওমিন ম'ম' ফাষ্ট ফুড যে ফাষ্ট ফুড টাইপ এইবোৰ মানে খালে বহুত প্ৰব্লেম গম পোৱা নাই। খাব লাগে মাহত এবাৰ দুবাৰ। ৰেগুলাৰ খোৱাবো বহুত অপ বেয়া একদম।
বেয়া বহুত বেয়া মানে কি হয় ন অকল সেইটো কি হয়। তোমাৰ বহুত বেয়া ক'ব গলে বহুত বেয়া বস্তু দি পেলাই সেই ৰ বনাই।
উম।
যটো নেকিম শৰীৰৰ কাৰণে কোনো ভালেই নহয় আমি এতিয়া মুখৰ ত্ৰিপ্তিৰ কাৰণে সেই বস্তুটো খাওঁ কিন্ত অ কিন্তু আমাৰ শৰীৰটোৰ কাৰণে কিন্তু একদমো ভাল নহয় ওৱান পাৰ্চেন।
চবতছে ভাল শাক পাচলি।
অ সেউজীয়া শাক পাচলিটো শৰীৰৰ কাৰণে বহুত ভাল বহুত ভাল সেউজীয়া শাক পাচলি। আৰু সেউজীয়া শাক পাচলি হ'লেও হ'ব। নে যোনখিনি নেকি ঘৰত কৰে সেইখিনিয়ে ভাল তুমি এতিয়া বজাৰৰ পৰা সেউজীয়া শাক পাচলি বুলি খাবা সেইখিনি বৰ বিষ গমাইছানে
বিষ মানে মেডিচিন ইউজ কৰিহে চিজেনৰ আগতেই বস্তু ওলাই যায়।
চিজনৰ আগত বস্তু উলিয়াই দিব তাৰপিছত তোমাৰ এতিয়া পটল হওক কেৰেলা হওক। তোমাৰ শাক পাচলি তাৰ ৰং কৰি দিব সেউজীয়া ৰং কৰি দিব।
আহ
কি কৰিব ঘৰলৈ আনিবা দুইদিন এক দুইদিন নালাগে একদিন তুমি খৰাহীত ৰাখি দিবা। অ শুকাল তেতিয়া হৈ গেলি গুচি যায়।
উম এনে পইচাবোৰ খৰচ কৰা নিচিনা লাগে। খাবলৈও নহয় পেলাবলৈও নহয় আনকি বেলেগক দি দিবলৈও ভয় লাগে কিবা। বস্তু থাকে বুলি।
এতিয়া সেইবোৰ খাইিলে প্ৰয়োজন হৈ যাব গমাইছা নে।
অ আৰু খাদ্য পেলোৱাতটো ইমান ভাল কথা নহয় নহয় খাদ্য একদম। হেৰি কৰিবই নালাগে কাৰণ খাবলৈ পোৱা খাবলৈ পোৱা কেইটাতো। পেলাই থাকে যি কিছুমানতো আছে এনেকুৱা খাবলৈও নাপায়।
অ এতিয়া চোৱা আমিহে ধৰি লোৱা ভাত আমি এতিয়া বহুত সুখত আছো বুলিয়ে ক'ব পাৰি কাৰণ ভাত। সচ আমি তিনি তিনি সাঁজ ভাত খাই আছো হয়ে নহয় এতিয়া কিছুমান মানুহ আছে। এতিয়াও তোমাৰ এসজ ভাতৰ কাৰণে তোমাৰ মানে ভাবিব লগীয়া হয় মানে। এসাঁজ ভাতৰ কাৰনে হয়নে নহয়। সেইকাৰণে লক্ষীক কেতিয়া অপব্যবহাৰ কৰিব নালাগে। লাগিলে কম কমকে ল কেইবাবা ওলও। শেষ কৰি খা মানে সেইটো।
খাদ্য একদম মানহ খাদ। একদম আকৌ হেৰি কৰি খাব লাগে একদম প পুৰৰ পৰিষ্কাৰ পৰি্ছন্ন কৰি।
উম ভালকে ধুই মেলি।
ধুই মেলি খাব লাগে ফল মূলতটো খা ফল মূল খালেতো শৰীৰৰ কাৰণে বহুত ভাল।
বহুত ভাল বহুত ৰাতিপুৱা খাব লাগে বিশেষকে। ৰাতিপুৱা খাব লাগে বিশেষকে।
উম। খোৱা বস্তু বোৰ ঢাকিও ৰাখিব লাগে পানী খোৱা পানে কিবা কিবি। নহলে বীজাণু পৰি একদম স্বাস্থ্য হানিকাৰক কৰি দিব।
হানিকাৰক কৰিব কিমান আ।
আমাৰ অসমত আৰু ভাতটোৱে মেইন আৰু ভাত। মেইন মানে অসমৰ মা কৃষক কৃষকে খেতি কৰে ন। ধানৰ খেতি আমাৰ অসমত ধানৰ খেতি মেইন আৰু।
অ মেইন পাঁচশ টক চাহি যা। উম।
যি খাদ্য নাখাওক কিয় তাত ভাত থাকিবই লাগিলে ৰাতিপুৱা হওক ৰাতি হওক।
থাকিবই থাকিবই আৰু এটা চোৱা এতিয়া বাহিৰত বাহিৰৰ দেশলে। তোমাৰ যিমানখিনি বাহিৰৰ দেশলৈ যিমানখিনি আহাৰ যায় আমাৰ অসমৰ পৰাইতটো যায়।
কৃষকসকলে বহুত সহায় কৰে ন? কৃষক সকলৰ কাৰণেহেবোৰ হৈছে হ'ব পাৰিছেগে। ৰ'দেই বৰষুণে কষ্ট। কৰি পেলাই শস্। কৰি মৰণা মাৰি শিক। কাৰণে ধান গোটেই অসমৰ ৰাইজে খাব পাৰে। আৰু এতিয়া যিহে গৰম এই গৰমত মানুহ ওলাবলৈ তেনেকে কৃষকসকলেতো খেতি।
অ কৃষকসকলে এতিয়া আমি এচি ভিতৰত বহি লৈ। হাৱা লৈ আছো কিন্তু কৃষক সকলেতো তোমাৰ পথাৰতো ৰুই আছে ন? ক ক বজ উ তেনেকুৱা। শেষ হল।
খাদ্য খাদ্য মেইন আও। এই প্লাষ্টিক এই কে। একবোৰ কেৰিবেগৰ প্লাষ্টিক চ্লাষ্টিক পেলাব ন।